উ।
হেল্ল'।
অহ কি খবৰ?
অহ ভালে দিয়া। তোমাৰ?
মোৰো ঠিকে ঠাক। কি কৰি আছা?
এ এনেই আছো বহি আছো ঘৰতে গৰম অলপ এনে বাহিৰ আছো তুমি।
এই তাকেই ইমান গৰম ময়ো সেই চোতালতে বহি কিতাপ এখন লৈছোঁ ৰ'বা মেলি।
অঁ এই গৰমত চোতালত বহি আছা যে।
এই বতাহ আহি আছে অকমান অকমান আমাৰ চোতাল খনৰ ইফালে আগফালে গছ গছনি আছে ন তাৰে অকমান বতাহ আহি আছে সেইকাৰণে চোতালতে বহি লৈছো।
আচ্ছা বাকি ঘৰটো মানে। বহুত বাঢ়িছে ন এতিয়া মানে যিটো গৰম এই গৰমটো। কথা ক'বলৈ। লে আগতকৈ বহুত পাৰে। চ
অ তাকে ইমান গৰম নাবাৰিবনো কিয় মানুহে গছবিলাক কাটি ধ্বংস কৰিব লৈছে।
বাকী। এই যে গৰমটো তুমি মানে আগতকে কিয় বাঢ়িছে বুলি ভাবা। তুমি কাৰণবিলাক কি কি ভবা এই গৰমৰ ভঢ়াটোৰ আগতক।
বাঢ়িছে মানে গছ কাটিব লৈছে। মানুহে নদী বিলাক ল লেতেৰা কৰিব লৈছে। কি কৰিবা গছ কটাৰ ফলত বৰষুণ নহয়। বৰষুণ নহলে পানী নাপ। হয়। তাতে মানুহৰ প্ৰদূৰ্ষন কোনে ক'ত কেনেকৈ। সেই গাড়ী চলাইছে হিচাপেই নাই।
দা একদম ঠিক কথা হৈছে মানে যিটো তোমাৰ গছ গছনি কটাই হওক তোমাৰ এই আমাৰ জলবায়ুতটো ধ্বংস কৰাই হওক বা তোমাৰ এই গাড়ীৰ যিটো সংখ্যা বাঢিছে যিমানে মানে গাড়ী কিবা তোমাৰ যিটো পেট্ৰলৰ যিটো অ পেট্ৰল বা ডিজেলৰ যিটো লে তাৰ পৰা যিটো গৰম আহ হাৱা তুমি চাবাচোন গাুম যাবা গৰ হা দেখিবলৈ পাবা বা তুমি অনুভৱ কৰিবা ত সেইবিলাক পৰিৱেশত যায় কিনে আৰু আমাৰ যিটো গৰম আগতকে মানে বহুতেই বেছি বৃদ্ধি কৰিছে। এতিয়া। তুমি নোৱাৰি নোৱাৰ। ম তুমি ত ওলাই
উম তাকেই যিটোহে গৰম ৰ'দৰ কোবত একেবাৰে গা পুৰি যাও পুৰি যাও কৰে ৰাস্তাতটো একেবাৰে যিটো মাজে মাজে গাড়ী চৰি থাকিলে যিটো এটা ভাপ ওলাই ৰাস্তাৰ পৰা দূৰৰ পৰাহে দেখা পায় আপ গম পোৱা যায় আৰু গৰম কেনেকুৱা ৰাস্তাত এনে ওলাব নোৱাৰি অকল ছাতিটো নোহোৱাকে যদি ওলাই যাওঁ ৰ'দৰ কোবত একেবাৰে কলা হৈ যাব লগা অৱস্থা
একদম ঠিক হৈছে দিয়া বাকী গৰমটো আি যিমান পাৰোঁ সোনকালে মানে সমস্যাটোৰ সমাধান কৰিব লাগে আৰু নহ'লে এনেকুৱা গৰম থ তোমাৰতো মানে থাকিব নোৱাৰিবা আৰু মানে অসমতো ধৰি লোৱা এতিয়া অলপ কমেই মানে যিটো টেম্পৰেচাৰ সিটো বহুত কমেই দিয়া কিন্তু অসমৰ বাহিৰত বা উত্তৰ পূৰ বাহিৰত যিটো গৰম পৰিছে ন স গৰমটো ক'ব গ'লে বহুতেই বেছি দিয়া তাতেতো আৰু মানুহবিলাক কেনেকৈ আছে আৰু আৰু তোমাৰ ৰাতিটো অলপ শান্তিত থাক ভ থাকিবলৈ বাহিৰৰ ৰাজ্যবিলাকত তু তুমি চাগে নিজটো শুনিছে মুম্বাইৰ বোলে এটা চচাইটিৰ মানুহে এই সাগৰৰ পাৰতে শুবছে ত' এনেকুৱা আৰু ইমানে গঢ় দিছে দিয়া
উম তাকে আমাৰ অসমতো অকনমান গছ গছনি আছে বাহিৰততো গোটেই গছবিলাক কাটি নাই গোটেই উন্নত কৰিছে আধুনিক কৰিছে তাৰ ফলত গৰম বিলাক বেছিকে বাঢ়িছে নিউজ বিলাক শুনি আছো বাৰু বেয়া লাগে শুনিলেও
একদম বাকী তোমাৰ এই যিটো আমাৰ প্ৰদূষণো বাঢ়িছে এতিয়া তোমাৰ ধৰি এই প্লাষ্টিকে হওক বা তোমাৰ এই ব্যৱহাৰ বা যিবিলাক মানে য'' প্লািক পেলাই আৱৰ্জাবলাক পেলাই তোমাৰ এ নদীবিলাক লতে কৰাৰ লগতে যিটো তোমাৰ শব্দ বায়ু হওক বায়ু প্ৰদূষণে হওকোমাৰ পানী প্ৰদূষণ এইবিলাকক মানুহে গুৰুত্ব দিব লাগে বহুখিনি তাতে মানে যদি এইবিলাক আমি গুৰুত্ব দিওঁ তেতিয়াহ'লে নতুন প্ৰজন্মৰক চোন একটা নতুন পছত পৈছ ন বেমাৰ আ যে ভগাব লাগিব
ভৱিষ্যত প্ৰজন্মৰ কাৰণে আৰু এটা মানে দুখৰ খবৰ আমিতো অকমান কিবা কিবি পাইছোয়ে অকমান আমাৰ কাৰণে সুবিধা হৈছে কিন্তু ভৱিষ্যত প্ৰজন্মৰ কাৰণে যে কি হব
একদম ঠিক কথা হৈছে দিয়া বাকী এই গৰমৰ সমাধানৰ কিবা তুমি আহ সমাধান হবা নেকি মানে তোমাৰ কিবা মনত ভাৱ থাকে নেকি আৰু ৰাে নেকি আৰু কা মতামত তোমাৰ এই গৰমটো আমি কেনেকে কমাব পাৰো আগৰ দৰে আৰু কেতিয়াবা আগৰ দৰে এতিয়া দুহেজাৰ উনৈশৰ বা দুহেজাৰ ষোল্লৰ যিটো গৰম আছিল বা যিটো সমান এটা মানে বৰ্তি আছিল আৰু মানে ইমান এটা অসহয্যকৰ গৰম নাছিল আৰু সেই সেয়ে আৰু তুমি এই গৰমৰ মজত যিটো পাৰ্থক্য সেই পাৰ্থক্যটো কি বিছে অলপ ক'ব পাৰিবা নেকি
পাথক্য মানে আগতে মানুহ বিলাকে বস্তু বিলাক চাই চিতি ব্যৱহাৰ কৰিছিল এতিয়া মানুহবলাকে বস্তুবিলাক চাই চিতি ব্যৱহাৰ নকৰে প্লাষ্টিকৰ পৰিমাণ বাঢ়ি গৈছে প্লাষ্টিক বোৰ জ্বলালেও বায়ু প্ৰদূৰন হয় প্লাষ্টিক বোৰ মাটিত পুলে মাটিত পুতি থলেওঁ মাটি প্ৰদূৰণ হয় নদীত পেলাবা নদীৰ প্ৰদূষন হব তাৰ ফলত গৰমটো বাঢ়িবই নদী যেতিয়া চাফা হৈ নাথাকিব গছ গছনি যেতিয়া ধ্বংস হৈ যাব কৰাৰা খহনীয়া হব গছ গছনি কাটিলে চবৰে প্ৰদূষন হৈ দিয়াচনটো আমি জানোৱেই সৰুৰ পৰা শিকি আহিছো এতিয়া যদি মানুহে যিমান গছ কাটিছে তাতকৈ যদি দুগুন লগালে হয় তেতিয়াহলে অলপ প্ৰদূষণটো কম হ'ল হয় গৰমৰ সংখ্যা অলপ কমিল হয় কিন্তু এতিয়াতো মানুহ বিলাকে অকল কাতাৰহে ধান্দা কৰিছে
একদম ঠিক কৰিছে দিয়া বাকী তোমাৰ অহ গৰমৰ যিটো গ্ৰীষ্মকাল ভাল লাগে নে যিটো শীতকাল সেইটো ভাল লাগে কোনটো ভাল লাগে নে বৰ্ষা কাল
মোৰ এনে বৰ্ষাকালেই ভাল লাগে বৰ্ষাকালত যোনটো বৰষুণৰ বতৰ বৰষুণৰ বতৰত আমেজেই বেলেগ বাৰাণ্ডাত বহি পকৰি খোৱা যিকোনো আৰু ধুনীয়াকে
তাৰ মানে তোমাৰ গুৱাহাটীত থাকিও বৰু তাৰপিছত তোমাৰ মানে গুৱাহাটীত থাকিও বৰষা বতৰ ভাল লাগে মানে এইটো ডাঙৰে কথা আৰু দিয়া
তাকে ভাল লাগে কিন্তু মাজে সময়ে বেয়াও লাগে বেছিকে বৰষুণ দিলে আকৌ বানপানী হয় নহয়
তাকে যিয়ে বানপানী হয় নহয় ইয়াত তাকেই অলপমান বৰষুণ এজাক অলপ সৰু চাই অলপ বৰষুণ দিলে গোটেই বানপানীৰ সৃষ্টি হৈ যায়
এই নকবা আৰু যিটোহে বানপানী কেতিয়াবা কৰবাত গ'লে বানপানীত ফাঁচি খোজ কাঢ়ি খোজ কাঢ়ি ঘৰ আহিবলগীয়া হয়
তাকেই বাকী এই যি গৰমতটো এই হৈছে এই কিন্তু গৰমতটো এই আমাৰ চহৰখনতে সীমিত হৈ থকা নাই কিন্তু গাঁওবোৰতো মানে একেই গৰম এতিয়া পৰিব ধৰিছে মানে আগতে ধৰি লোৱা তুমি চহৰতো জানে তুমি কম গছ গছনি পোৱা পাবা তুমি কাৰণ ইয়াতে অট্টালিকা বা তোমাৰ অলপ উন্নত উন্নতি মানে যিটো উন্নতি হয় যিটো অট্টালিকাৰ উন্নতি সেইটো আছে বাৰু কিন্তু গাঁওবিলাকতো সেইবিলাক নাই নহ। গাঁওবিলাকত গছ- গছনি আছে তহ তাত তাতো কিন্তু সমানে গৰম বাঢ়িছে কিন্তু সেইটো কিন্তু এটা দুখদজনক কথা কিন্তু
অহ হয় কিন্তু কথাটো নোহোৱা নহয় কিন্তু ক'ব চাবলৈ গ'লে আজিকালি গাওঁ বিলাকতো মানুহ বিলাকৰ মানে একেই অৱস্থা গোটেই গাওঁবিলাকতো যদি খেতি আছে কিন্তু যিখিনি সময়ত খেতি নকৰে মানুহ বিলাকে অলপ প্ৰদূষণ বাৰু প্ৰদূষণ বাঢ়িছে আছে গাঁওবিলাকতো বা এনেকুৱা এখন ঘৰ নাই যত মটৰ চাইকেল নাই বা এখন গাড়ী নাই চবৰে ঘৰে ঘৰে আছে আৰু মানুহ বিলাকে বেছিকে গছবিলাক কাটিয়ে আছে গাঁও হওক চহৰ হওক ঘৰবিলাক উন্নত কৰি গৈ আছে ওপৰৰ ফালে বহাই আছে কিন্তু ইফালে যে প্ৰদূষণ হৈ আছে সেইটো ভবা নাই আৰু কোনেও কি কৰিবা
তাকে দিয়া মই যেতিয়া আগতে গাঁৱলৈ গৈছিলোঁ আগত যেতিয়া সৰুতে আছিলোঁ আৰু তেতিয়া মানে গছ- গছনিৰ যিটো সংখ্যা সিটো বহুত আছিল দিয়া কিন্তু যেতিয়া এই এবছৰমান আগত আৰু গাঁৱলৈ গ'লোঁ তাৰপিছত যিটো মানে ৰাস্তাৰ কাষে কাষে যিবিলাক ডাঙৰ ডাঙৰ গছ গছনি আছিল এই গছ গছনিবোৰ যিটো মানে ৰাস্তাৰ নামত আৰু মানে কাটি দিছে আৰু আৰু সেইকাৰণে চাগে তাতো চাগে সেই অলপ গৰমটো যিটো বৃদ্ধি গৰমটো তাত বৃদ্ধি হৈছে চাগে নে এইবিলাক কথা আৰু বহু আমাৰ চি চিন্তা কৰিবলগীয়া আৰু মানে ধৰি লোৱা এইবিলাক যদি আমি ভাৰাসাম্যতা বজাই নাৰাখোঁ পৰিৱেশৰ যদি পৰি পৰিৱেশৰ ভাৰাসাম্যত বজাই ৰাখিব নোৱাৰোঁ তেতিয়াহ'লে চোন পিছলৈ বহুত সমস্যাৰ সৃষ্টি হ'ব এনেকুৱা হ'লে চোন তোমাৰ গোটেই আমাৰ প্ৰজন্মই হওক বা নতুন প্ৰজন্মই হওক তোমাৰ এতিয়া প্ৰজন্মই হওকচোন থাকিবই নোৱাৰিব তেওঁলোকৰ নানা বেমাৰ হ'ব সমস্যাৰ সৃষ্টি হ'ব তোমাৰ যিটো তুমি দেখিছা সমস্যা এই গৰম বৃদ্ধি হ'লেতো যানাই নাই পানীৰ কিমান সমস্যা হ'ব বা তোমাৰ অন্য যিবিলাক ধৰি লওক বাহিৰত যিবিলাক কাম কৰা মানুহ আছে এই ৰ'দ যিবিলাক অহ ধৰি লোৱা মিস্ত্ৰী হওক বা অন্যন্যা যিবিলাক কাম কৰা মানুহ আছে তেওঁলোকৰ মানে বহুত অসুবিধা হ'ব আৰু তোমাৰ ধৰি লোৱা এই গৰমত যিটো তোমাৰ ধৰি লোৱা গৰমত ক'ত ফুৰিব মন গৈছে মানে ক'ত ফুৰিব মন গৈছে কিন্তু তুমি এই যিটো গৰম দেখিবা পুৱা উঠিয়েই সেই গৰমত তোমাৰ জানো কৰবাত ফুৰিব মন যাব
তাকেই নাযায় আজিকালিতো পৰিলে ৰাতিপুৱা নহয়ে একেবাৰে দুপৰীয়াহে হয় গৰমৰ কোবত আৰু গৰমৰ কোবত ওলায়ো যাব নোৱাৰি যিহে গৰম অজন লেয়াৰৰো অৱস্থা বেয়া এই বেঙনীয়া ৰশ্মি আহি ছালৰ চৰ্ম ৰোগহে কৰিব অসুবিধা চাৰিওফালৰ পৰা আমাৰ আমাৰ বুলি নহয় ভৱিষ্যত প্ৰজন্মৰ বেছি এয়া অসুবিধা হ'ব
একদম ঠিক কথা হৈছে দিয়া আৰু তুমি এতিয়া পাইছে চাগে এতিয়া যি ৰ'দটো ওলাইছে এতিয়াৰটো আৰু ক'বই নালাগে নে আৰম্ভ হৈছে আৰু ৰ'দ দিয়া
তাকেই আৰম্ভ হৈছে
বৰষুণ দিলে মানে মানে তোমাৰ গৰমতো নুগুছে আৰু খালি অলপ এনে বৰষুণ দিছিল তথাপিও চাগে সেই গৰমটো অনুভৱ হৈয়ে থাকে আৰু মানে
অহ গৰম হয়ে থাকে আৰু কিন্তু বৰষুণ দিলে বৰষুণে দি থাকে ৰ'দ দিলে ৰ'দে দি থাকে সেই এটা মানুহৰ প্ৰব্লেম হৈছে
তাকে দিয়ে বতৰটো ধৰিব নোৱাৰে মানে মানুহৰ এইবিলাক কু কৰ্মৰ ফলতে এনেকুৱা জলবায়ু পৰিৱৰ্তন হৈছে তোমাৰ এতিয়া তোমাৰ কিছুমান ঠাইতো মানে এনেকুৱা গৰম কিছুমান ঠাইত অহ ঠাণ্ডা হৈ থাকে কিছুমান ঠাইত বৰষুণ দি থাকে কিছুমানত ৰ'দ দি থাকে মানে মানুহৰ কেনেকুৱা কুকৰ্ম হ'ব লাগিব যাৰ ফলত এই জলসায়ুৰ পৰিৱৰ্তন আমি দেখিবলৈ পাইছোঁ।
উম, হয়-হয় অ' দিয়া দিয়া অ' দিয়া অ' হ'ব দিয়া অ'
অ'